অহ, ভালনে?
ভাল -ভাল তোমাৰ?
আছো আৰু কি কৰি আছা?
এনেই বহি আছোঁ।
হা আছোঁ এনে চাহ- তাহ খালা?
চাহ তাহ খালো উঠিছোহে অলপ আগত।
অহঁ
তুমি খালা?
খালোঁ।
স্কুলটো নাই আজি।
স্কুল গৰম বন্ধ।
গৰম বন্ধ‌
উম।
আমাৰো কি কবা এডমিশ্যনটো নহলেই
ক'ত।
তোমাৰ এই তেজপুৰত লৈছিলোঁ। তেজপুৰত নহলে। এতিয়া তাকে ভাবিছো কি কৰোঁ আই টি আইতো ভাবিছিলো লম বুলি নহল।
আইতিয়াটো নহ'ল।
নহ'ল, নহ'ল।
এতিয়া কৰিবা কি তুমি?
এটাকে প্ৰাইভেট কম্পিউটাৰে লওঁ নেকি
সেইটো কৰিব পাৰা ।
ওঁ, ওঁ ভাত -পানী খালা?
নাই খোৱা ।
ওঁ
তুমি?
নাই নাই। এতিয়ানো কোনে ভাত খাই কোৱা?
অঁ, কিছুমানে খাই নহয় ৰাতিপুৱা আমি, আমি ৰুটি খাওঁ ৰাতিপুৱা। তোমালোকে কি খোৱা?
ৰুটিয়ে খাওঁ, মও ৰাতিপুৱা বাও ।
অঁ, আমাৰ মানে, ভাতটো নচলে মানে, ৰুটিহে চলে আমাৰ ঘৰত ।
এনেও ৰাতিপুৱা ৰুটিয়ে খাব লাগে ।
অঁ
দুপৰীয়া ভাত খাব লাগে ।
অঁ
বাকি, গৰমৰ বন্ধ কিমান দিন। পোন্ধৰ দিন নে?
নাই এমাহ দিছে ।
এমাহ
উম
ক'বাত ফুৰিব- মেলিব নোযোৱা?
ক'ত যাবানো হে গাড়ী -ঘোঁৰা নাই যে ।
গাড়ী, ঘোঁৰা নাথাকিলেও ।
পাৰি বাও যাবলে ।তেনে কোনো কো নোৱে নোলায় তেনেকে ।
অঁ, আমি ভাৱিছো যাম বুলি অলপ । বেছ্‌ বেছি দূৰত নহয় ।যাম পোন্ধ-ষোল্ল তাৰিখ মানে ।
ক'লে যাবা?
পুং চাইডে যাওঁ নেকি?
আগতে এনেই গৈছা নে ভালুকপুং?
নাই যোৱা। নামেৰি গৈছো । তোমাৰ বাৰ্‌, না বাৰ মাইলেও গৈছো কিন্তু ভালুক পুং যোৱা নাই । অ ভালুকপুং মানে, গৈছো বাট ভালুপুংৰ গেটটো পাৰ হোৱা নাই মানে, সোমাব নিদিলে ।
নিদিলে নেকি? কিবা দেখাব লাগে?
অঁ, পা -পা- হেৰি তোমাৰ পাৰ্ছ বনাব লাগে ডেৰশ টকা দি।
এ ৰাম, ডেৰশ দি পাৰ্ছ
পইচাত, নিকোহঁত যায় । এ কেতিয়াবা পাৰ্ছ নালাগেও, কেতিয়াবা পাৰ্ছ লাগেও । মানে, গৈ, গৈ থকা মানুহ বিলাক পাৰ্ছটো নালাগে দামি, অচিনাকি না । পটুক্‌কে সোমাব নিদিয়ে ।
সেয়া আৰু অঁ, কবা কবা ।
উম, বাকি অঁ তোমাৰ শুধু লগৰ কেইটাক কেতিয়া যায় ।
উম, উম ক'বা ক'বা ।
উম
ৰ্জামান -ৰ্চামান যাম বুলি কৈছিলে বাৰু, দূৰ জেগা এটালে ফুৰিবলে ।
উম
কিপ এটা ওলাব লাগিছিলে স্কুলৰ ফালৰ পৰা। কি কবা আৰু নলিয়াই যে কোনো
উম
বাকী গেম চেম নেখেলা নেকি?
না মোবাইল গেম নেখেলো মই।
বাদ দিলা?
উ মোবাইল গেম নেখেলোৱেই মই
আহ পঢ়াত ধান্দা নে এতিয়া?
পঢ়া বুলি নহয় মানে মোবাইল গেম মই খেলি বেয়া পাওঁ ।এনেই ৰিয়েল গেম খেলোঁ আৰু ফুটবল ক্ৰিকেট সেইবিলাক
উম
কি আছে বাও
এনেই খেলা ধূলা কৰা নাই তুমি?
খেলা ধূলা তোমাৰ নকৰো নহয়। একোৱে নেখেলো বে আগতে খেলিছিলো বাৰু ক্ৰিকেট চিকেট।
উম
আজিকালি নেখেলা হলো।
উম এটো চ ক ফি ফাই খেলা উম বল উম
কিবা এটা কৰিলে হ'ল আৰু
উম টাইমটো পাছ হলে হ'ল।
হা ক'তনো ওলাই মেলি যাবা আৰু
এই গৰম পৰিছে কতনো যাবা। আধা ৰাস্তা পৰা ঘূৰি আহিব মন যায়। কালি স্কুল যাওঁতে মোৰ একদম অশান্তি লাগি গৈছে ইমান গৰম লাগিছে।
কোনো ৰ'দু ন
অহ
সমানে দিয়ে যে।
সমানে দিছে কালি
সে কি কবা আৰু
ছা
অথনি এনে দচকো ফোন কৰিছিলো বাৰু এনেই আৰু
উম
মান্দাৰ উঠিছেহে সেই
ৰাতি শুইয়ে।অ
পল চলটো কামতে সোমাল
উম কি কামত সোমালে?
স তোমাৰ দোকানত সোমাইছে হে
কিহত সোমাইছে দোকানত?
আহ
কিমান পইচা পাতি দৰমহা?
কে পায় বোলা
বহুত কম পাই দেখোন
বহুত কম পায় অ সি সোমাই গ'লে আৰু কি ক'বা আৰু
এইপিনে দোকান এটা আছিলে তোমাৰ হেৰি দিলে হয় আঠ হাজাৰ নে কিমান
ক'ত ক'ত।
এ আমাৰ ইয়াতে আছে কিন্তু মাল লৈ ললে লৰা মোক কৈছিলে।
আহ।
মইতোক এতিয়া ক'ত বিচাৰি পাম ক ল'ৰা এটা ঘপকৈ আৰু কিছুমানে। নকৰেও না।
কি হেৰি পিছবেলা নে আগবেলা।
মানে ৰাতিপুৱাৰ পৰা তোমাৰ সন্ধিয়া লৈকে আৰু পাঁচটা মানলৈকে।
উম।
আঠ হাজাৰ দিলে হয় দৰমহা তাৰপিছত হ'ল দুমাহ মান হৈ গ'ল। বিচাৰিব দিলে মোক মই নাপালো তাৰপিছত লৰা ল'ৰাটোৱে পালে কাৰোবাৰ এতাক। মানে তোমাৰ কেনেকুৱা দোকান।
কেনেকা কাৰ পলৰ।
হয় নহয় তোমাৰ এইটো মই যোনটো কৰিছো চিলিঙি চিলিঙি দোকান বুজি পোৱা।
নাপাওঁ নহয়।
চিলিঙি যে লগাই মানুহৰ ঘৰত ধুনীয়া ধুনীয়া আজিকালি যে সেইটো চিলিঙি দোকান।
মানে অকণ ডাঙৰ দোকানে অ।
ডাঙৰ দোকানে আৰু।
উম।
পলে কিহৰ দোকানত থাকে।
পল থকা খন তোমাৰ হ'ল। চেল টাইপৰ আৰু মানে চব পায় তাত তোমাৰ কাপোৰ কানি চেণ্ডেল তেণ্ডেল চব আৰু।
ক'ত আছে দোকানখন অঁ।
চব পাই মানে তাত।
অ ৰ'বাচোন ফ্লিপকাৰ্টৰ কল এটা আহিছে।
অ'কে অ'কে।
উম। হেল্ল'। ফ্লিপকাৰ্টৰ ক'ল নহয় ভদা মানে পাৰ্চেল এটা মানে দিছিলোঁ। এ এক্সচেঞ্জ কৰিব লাগিব মানে সেইটোৱে মই ফ্লিপকাৰ্টৰ কল আহিল নেকি। হয়।
হা।
এ দুখন চিমে অ সিখন চিমৰ ৰিচাৰ্জ নাই তোমাৰ যিটো নাম্বাৰ দিছো মই ভৰাব লাগিব। এইখন এইখন মানে ফ্ৰিচিম আমাৰ গাঁৱত আহিছিলে।
আহ।
ফিৰি চিম।
ঠিকে আছে বাৰু প্ৰথমটো হেৰি দিয়ে ন এমাহ ফ্ৰী দিয়ে ফ্ৰী কিনিলে।
অ তোমাৰ নেট ফ্ৰী নিদিয়ে সেদখন ফোন কৰাতে ফ্ৰী দিয়ে।
অ নেট তাল নিদিয়ে মানে।
অকল এদিনাখিনি দিয়ে ওৱান জিবি ডাটা।
অ টেঙৰ আছে মানে উম। মানুহৰ ভাবে ফ্ৰী দিয়ে যে আমাক লৈ লয়।
উম।
উম। পল সুতৰ আকৌ সোমোৱা দোকানখনত তোমাৰ কি জানা নাই দুবেলা কৰিব লাগে।
দুবেলা?
দুবেলা ৰাতিপুৱা তোমাৰ ধৰা দচটাৰ পৰা দুপৰীয়া আঢ়ৈটা মানলৈকে। আকৌ ভাত খাবলৈ ঘৰলৈ আহিব লাগিব, তাৰপিছত আ কৌ তোমাৰ যাব লাগে চাৰিটামানত পাঁচটামানত গ'লেও হ'ল আৰু গৈ পেলাই একে ৰাতি নটা দচ টাত আহিব লাগিব।
বাপৰে।
চাৰৈডাল এহ
অহ ।
বাপা ৰচ।
তাৰ এখন তেলে পৰি যায়।
হয়, এশ বেছি পুৰে এইডাল ঘূৰি ফুৰে না।
অ, অ হ'লেও মা মাহত মাত্ৰ দুহেজাৰ টকা তাই লাভ হয়।
উম।
তিনি হাজাৰ টকা দেখোন তি ত্ৰিছ দিনত তেল ভৰাও তেই যায়।
আৰু তুমি দেইলি স্কুটি আনা ন স্কুললে?
অ, ' তেল পঞ্চাশ টকা তেলত চলি যায় এদিনত ।
উম।
তোমাৰ স্কুটি আছিল নহয়, ৰেড কালাৰখন কাৰ আছিলে?
সেইখন
সেই ঘেট গেটাই দিব সেইখন।
অ অ অ।
অ, ভাল কৰিলে ভাল হব কিন্তু দেই।
উম, কি বেয়া আছে?
বেয়া তেনেকে একো নাই, এই বডিটো অকনমানে কমজৰি হৈ আছে ঘেট-ঘেটাই।
অ' অ।
ঢিলা হৈ আছে মানে, বাকী ঠিকে আছো চব।
হুম।
লক্ষ্য লক্ষ্যক ফোন কৰিলো হা উঠনি মানুহ ডালে কলেই নধৰিলে।
হা মোক অ' শুই আছে মই কৈ মই তাক ফোন কৰিছিলো, সি কৈছে কি গৌৰৱে মোক ফোন কৰিছিলে মই সাৰেই নাপালো বোলে।
আহ, শুকাই গলি।
তেতিয়ালৈ ৰাতি তোমাক দুটা তিনিটা বজাত কৰিম। আহ, গেম নেখেলিলেও ইনষ্টা ৰীল সোপাকে চাই ফুৰে।
ফাইভ জি ন তাৰ। উম।
মোৰ ফাইভ জি হ'লেও মই দচটাৰ পিছত থাকিব নোৱাৰোঁ বে।
সেইটোয়েতো।
মোৰতো মন আহ সেইটো কিনো কৰিম।
ইনষ্টা আছে ন তোমাৰ?
আছে।
তোমালোকৰ ৰুমত নতুন পোৱালি আহিছা নেকি বাৰু?
আমাৰ ৰুমত নতুন পোৱালি আহিছে। তোমাৰ তিনিআলি এই গৰিমা নামৰ ছোৱালী এটা আহিছে। তাৰপিছত গোপালৰ ভনীয়েক।
উম।
আৰু কোনো নাই আৰু এটা ল'ৰা আহিছিলে।
গুচি কত?
উম। নাই এই পালচাৰ এখন লৈ আহ যে, নামটো দুলন, দুলন।
দুলন অ' ফাৰ্ষ্ট ইয়ত আহিছে ন নতুন লৰা এটা?
অ ফাৰ অ পাবতি লটাই। হাসত।
কেঁচাজ পাতিবা না চাগে।
পচাৰ জানো। ইনিহ জীয়েছে চাবিলে।
এবাৰ উঠিছ তুমি দি।
হে মোক নি নিদিব নহয় আৰু। মই পাছত ওলাই যাম ম ওলাই যাম নহয় উ।
কেছে কৰ। মানে এনেকে লগৰ হলে ভাল আগতেো এনেও ভাল লাগিছে লগৰ আছিল না।
অ এতিয়া ভাল নালাগে স্কুল গৈও।
পোৱালি কমি গল।
এয়া আগতে যে মই অকলে ক্লাছ কৰো লক্ষ্য গোপাল শুভাংকৰ কোনো নাহে।
সৰহকে আৰু স্কুলে নাযায়।
নাযায় এখন মই অকলে ক্লাছ কৰি থাকো। আৰু ছোৱালী কেইটা থাকে বাৰ্থডে। ভাল নালাগে তেনেকা ক্লাছ কৰি আগতে ভাল লাগিছিলে।
এ এইবাৰ তোমাৰ হেৰি বাঘ নামাৰ বাৰু এইবাৰ ভালকে পঢ়িবি আৰু। টুৱেলভ পনা।
পঢ়িবলৈ পঢ়িবলৈ মন নাযায়।
হেৰি ইয়াৰ পৰা ওলাই পিছত কি কৰিবা।
জানো পাছ কৰ ন নকৰো পাছ কৰিলে ভাবিম আৰু কিবা এটা। আশাতটো নাই মই যে পাছ কৰিম
সেই চলা পাছ কৰিবা কিয় নকৰিবা?
মনে নাই।
কাকলি মেমো গুচি গ'লগৈ আৰু ন
নাই যোৱা আহিবহেঁতে পোৱালি হ'ব।
হল বুলা।
জানো গম নাই পোৱা।